অ' বন্ধু নমস্কাৰ।
অ বন্ধু নমস্কাৰ, ভালে আছা?
উম উম আছোঁ, তুমি কেনে?
অ
উম।
ময়ো ভালে আছো দিয়া।
অঁ অঁ ঠিকেই আছে বাৰু।
আমি আজি আহ প্লাষ্টিক প্ৰদূৰ্ষনৰ ওপৰত অলপ কথা পাতিম।
অতি ভাল বিষয় তোমাৰ প্লাষ্টিক প্ৰদূষণ।
হয় আমাৰ আ প্লাষ্টিক প্ৰদূষণ আব বৰ্তমান যুগত বহুত বেছিয়ে হৈ আছে।
অঁ অঁ হয় হয়।
আমাৰ কাৰণ আহ প্লাষ্ট কিন্তু প্লাষ্টিকটো আমাৰ বেছি ব্যৱহাৰ কৰিব নালাগে কাৰণ প্লাছ টিক সহজে পচি নাযায়।
হয় হয়।
কিছুমান প্লাষ্টিক সম্পূৰ্ণৰূপে নষ্ট ট হবলৈ প্ৰায়, চাৰিশৰ পৰা এক হাজাৰ বছৰৰ লৈকে সময় লাগে। সেইবাবে ই বহু বছৰ ধৰি পৰিৱেশত থাকি ক্ষতি কৰি থাকে। সেইকাৰণে আমি আ প্লাষ্টিক বেছি ব্যৱহাৰ কৰিব নালাগে।
মানে বৰ্তমান সময়ত মানে প্লাষ্টিক মানে প্লাষ্টিকৰ ব্যৱহাৰটো বহুত পৰিমাণে বাঢ়ি গৈছে আৰু।
হয়।
তোমাৰ ধৰা বজৰলৈ গ'লে তোমাৰ পলিথিন বা যিকোনো সামগ্ৰী ললে তোমাক মানে প্লাষ্টিকৰ পেকেটতে ভৰাই দিয়ে। আমি প্লাষ্টিক ব হি
আমি প্লাষ্টিক খিনি মানে যতে ততে পেলাই দিওঁ। দিয়াৰ পিছত তোমাৰ পাঁচশ বছৰতকৈও অধিক মানে নষ্ট হৈ নাযায় আৰু এই প্লাষ্টিকটো।
হয় হয় আমি সেই সেইবাবে মানুহে প্লাষ্টিক পেলাই দিয়াৰ ফলত মানে নলা নৰ্দমাবোৰ বন্ধ হৈ
হয় আমি মানুহে সজাগ হ'ব লাগিব।
হয় হয় আৰু যেতিয়া মানে নলা নৰ্দমাবোৰ বন্ধ হৈ যায়, তেতিয়া আচলতে যেতিয়া মানে আমাৰ বৰষুণ আহে সেই বৰষুণৰ পানী ওলাই যাব নোৱাৰি বানপানীৰ সৃষ্টি হয়, আৰু আমাৰ চহৰবোৰতো প্ৰায় এই পৰিস্থিতি টোৰ বহুত বেছি সন্মুখীন হৈ আছে।
হয় হয়।
সেইবাবে আমি এ য'তে ততে প্লাষ্টিক পেলাই দিব নালাগে।
হয় হয়। আৰু মানে তোমাৰ, সেই প্লাষ্টিকটো আমাৰ প্লাষ্টিকৰ সলনী যদি তোমাৰ এই কাগজৰ পেকেট
বা তোমাৰ ধৰা কাগজৰ পেকেট যদি আমি ব্যৱহাৰ কৰো। তেতিয়া মানে সেই বেছি দিন কাগজৰ পেকেটটো মানে মাটিত থাকিলো আৰু বেছি দিন মানে নাথাকে।
হয় হয়।
উম ধৰা প্লাষ্টিক মানে - জনপ্ৰিয় হোৱা কাৰণটো হল, আৰু প্লাষ্টিক আহ তাৰমানে হালধীয়া। বা পানী নধৰা সহজে মানে বহন কৰিব পৰা আৰু - বা বহুত দিন টি কে, সেইবাবেই তোমাৰ বজাৰৰ বেগ বা পানীৰ বটল আদি খাদ্যৰ পেকেট - বা ঘৰুৱা সামগ্ৰী আৰু সকলোতে মানে প্লাষ্টিক ব্যৱহাৰ কৰা - আৰু প্লাষ্টিক ব্যৱহাৰ নক নকৰাকৈ নহয় কাৰণ তোমাৰ ধৰা জোছ্ - আৰু এইবিলাক যে কিনিব পায়, সেইবিলাক যদি প্লাষ্টিকত - বটলত নিদিয়ে তেতিয়াহ'লে তোমাৰ - আকৌ সেই বেলেগ যদি ষ্টীলৰ হেৰিত দিয়ে তেতিয়া মূল্যটো বাঢ়ি যাব।
হয়। আচলতে আমাৰ প্লাষ্টিকৰ কাৰণে কেৱল আমাৰ - আ মানুহৰে ক্ষতি হোৱাই নহয়। আমাৰ যদি প্লাষ্টিকবোৰ আমি এ পুখুৰীত বা - নদ নদীবোৰত পেলাও তেতিয়া আমাৰ মাছ কাছ - এইবোৰৰো বহুত বেছি ক্ষতি হয় বা কিছুমান - প্ৰাণীয়ে এইবোৰ খাদ্য বুলি ভাবি প্লাষ্টিক বোৰ খাই পেলাই ইয়াৰ ফলত - বহু প্ৰাণীৰ মৃত্যুও হয়।
হয় হয় ঠিকেই কৈছে।
আৰু আমাৰ ঘৰচীয়া জীৱ-জন্তু গৰু-ছাগলী কু কুৰ আদি জীৱ ডাষ্টবিনত থকা প্লাষ্টিক খাই অ - এইবোৰ যদি পেটত জমা হয় সিহঁতৰো মৃত্যু ঘটে।
হয় হয় আৰু তোমাৰ ধৰা - এ মাটিত মানে যেতিয়া প্লাষ্টিকটো পেলাই দিয়ে আৰু মাটিৰ উৰ্বৰতা কমি যায়। বা গছৰ শিপাৰলৈ পানী বায়ু বা সঠিক ভাৱে নাযায়। বা কৃষিৰ ফলতো বহুত ক্ষতি হয়। পআৰু তোমাৰ প্লাষ্টিক - যদি সাগৰত বা পানীত -
টিমি আদি পানীকে ধৰি মানে প্লাষ্টিক গিলি পেলাই, সেই প্লাষ্টিক মানে - প্লাষ্টিকৰ ফলত মানে তোমাৰ জালত মানে আৱদ্ধ হৈ মৃ ত্যু বৰণ কৰে।
হয়।
মানে সেই সেই কাৰণে মানুহখিনিতে সজাগ হ'ব লাগে, প্ৰথম কথা হ'ল আমি মানুহ স কলে মানে সজাগ হ'ব লাগে। যদি আমি - প্লাষ্টিকৰ মানে ব্যৱহাৰটো কমকে কৰো তেতিয়া বহুতখিনি আমাৰ সুবিধা হব আৰু। ক্ষতি নহয় আৰু।
আৰু আমাৰ কিছুমানে কি কৰে মানে জানাই সেই টো কথা কাৰণ আমাৰ প্লাষ্টিকবোৰ পেলাই নিদি - পেলে মানে কিছুমানে জ্বলাইও দিয়ে গতিকে সেই - মানে প্লাষ্টিক জ্বলালে যিটো মানে আমাৰ বিষাক্ত মানে ধোৱা ওলাই সেই - ধোৱাই বায়ু দূষিত কৰে। আৰু শ্বাস প্ৰশ্বাস - জনিত সমস্যাৰ সৃষ্টিও কৰে, গতিকে প্লাষ্টিক জ্বলাই দিবও নালাগে। আৰু আমাৰ মানুহৰো সেই উম প্লাষ্টিকৰ যিবোৰ মানে ক্ষুদ্ৰ কণা বা মাইক্ৰ'প্লাষ্টিক খাদ্য, পানী আৰু বায়ুৰ জৰিয়তে আমাৰ শৰীৰত সমাই ইয়াৰ ফলত বিভিন্ন ধৰণৰ মানে,
স্বাস্থজনিত সমস্যা হ'ব পাৰে। গতিকে আমি সকলোৱে অ প্লাষ্টিক বোৰ বন্ধ কৰি মানে বন্ধ কৰাতটো, উচিত বুলি ভাবোঁ, কাৰণ এইবোৰৰ সলনি যদি আমি কাপোৰৰ বেগ কাগজৰ বেগ বা ধাতুৰ অ সামগ্ৰী ব্যৱহা ৰ আৰু কৰিব পাৰোঁ তেতিয়া বহুত বেছি ভাল হ'ব।
হয় হয় তোমাৰ আ উম, মানে প্লাষ্টিক প্ৰদূষণে মূ ল কাৰণ হৈছে তোমাৰ প্লাষ্টিক মানে ব্যৱহাৰ যোগ্য বা প্লাষ্টিক ইত্যাদি ব্যৱহাৰ বা জন সচেতনৰ অভাৱ। আবৰ্জনাৰ বোৰ সঠিক ভাৱে মানে নিষ্কাশন নকৰা আৰু। কৰ নকৰা আৰু বা চৰকাৰে তোমাৰ সেই সমস্যাৰ বাবে তোমাৰ বা বহু ঠাইত একেবাৰ একেবাৰে ব্যৱহাৰ যোগ্য প্লাষ্টিক নিষিদ্ধ কৰা হৈছিল, কিন্তু লগতে জনসচেতন অভিযান আৰু মানে পুনৰ সক্ৰিয়কৰণ ব্যৱস্থাটো বৃদ্ধি হৈছে মানে। আৰু আমি কেৱল চৰকাৰকে মানে নিৰ্ভৰ কৰিলে নহয়। কাৰণ আমিও নিজে সজাগ হ'ব লাগিব।
হয়, সেইটো হয় বাৰু আমিও মানুহবোৰে নিজে সজাগ হোৱাতটো উচিত হয় আৰু পালাচ এই বোৰ যাতে বন্ধ কৰিব পৰা যায় তাৰ ব্যৱ স্থা লব লাগিব। আৰু আমাৰ বিদ্যয়ালয় সমূহতো আমাৰ ছাত্ৰ ছাত্ৰীসকলক আ জনাব লাগিব, কাৰণ তেওঁলোকে এতিয়াৰ পৰাই যাতে এইবোৰৰ প্ৰতি সজাগ মানে সজাগ হ'ব পাৰে আৰু বিদ্যালয়ত। সজাগতা সভা, বক্তৃতা প্ৰতিযোগিতা ৰেলী বৃক্ষ ৰোপণ পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযান আয়োজন কৰিব পাৰে। আৰু আমাৰ আঁ যদি শিক্ষাৰ্থীসকলক আমি পানীৰ প্লাষ্টিকৰ পানীৰ বটল নিদিওঁ বা টিফিন বক্সটো যদি আমি প্লাষ্টিকৰ নিদিওঁ অঁ তেতিয়া মানে সেইবোৰ কৰিব নালাগে ৰানক সচেতন কৰিব লাগিব।
হয় হয়। তোমাৰ মানে আমি ব্যক্তিগত হ মানে জনসাধাৰণে মনে বজাৰলৈ তোমাৰ কাপোৰৰ বা আপুনি বেগ লৈ যাব লাগে বা কাগজৰ বনোৱা। আৰু তোমাৰ এই বোৰ বটল সলনি বা বা কাচৰ বটল ব্যৱহাৰ কৰিব লাগে। আৰু তোমাৰ হেৰি একেবাৰে ব্যৱহাৰযোগ্য কাপ প্লেট আৰু বৰ্জন কৰ কৰিব লাগে বা আৱৰ্জাসমূহ আমি যতে ততে পেল পাব নালাগে আৰু মানে পোন্ধৰশ গ্ৰহণ যোগ্য মানে সামগ্ৰী পৃথক ঘৰলৈ মানে সংগ্ৰহ কৰা
হয়।
বিদ্যালয়ত মানে ছাত্ৰ-ছাত্ৰীক এই বিষয়ত মানে সজাগ কৰো আৰু সৰুৰ পৰা আৰু।
হয় হয়।
উ উ।
আচলতে প্লাষ্টিকবোৰ আমি ব্যৱ মানে বন্ধ কৰাটো মই উচিত বুলি ভাবো।
তাৰ প্লাষ্টিকৰ সলনি আমি আ য যদি এইবোৰ জোতৰ বেগ বা কাগজৰ বেগ এইবোৰে ব্যৱহাৰ কৰাটো উচিত বুলি ভাবো।
হয় হয়।
কাৰণ বহুত বেছি ক্ষতি হয় প্লাষ্টিকৰ পৰা আৰু কিছুমান এনেকুৱা আছে যে এ প্লাষ্টিক কিছুমান এনেকুৱা প্লাষ্টিক আছে যে এবাৰ ব্যাবহাৰ কৰিব পাৰি। আচলতে মই কি ভাবো জানা এবাৰেই ব্যাৱহাৰ কৰা প্লাষ্টিক হওঁক বা প্ৰতিদিনে ব্যাৱহাৰ কৰা প্লাষ্টিকেই হওঁক প্লাষ্টিক প্লাষ্টিকে ন'। গতিকে আ প্লাষ্টিকবোৰ যাতে বন্ধ হয় সেইটোৱে আৰু।
উম হয় হয় আৰু মানে আমি মানে সৰু সৰু মানে জনসাধাৰণে তোমাৰ ধৰা সৰু সৰু পদক্ষেপ লৈ মানে ডাঙৰ পৰিবৰ্তন আনিব পাৰোঁ।
আৰু মানে কি আমাৰ অসমতো বহুত বেছিয়ে প্লাষ্টিক প্ৰদূৰষণ বাঢ়ি গৈছে। আমাৰ বজাৰ, নদীৰ পাৰ, পৰ্যটন তলি আদিত প্লাষ্টিকৰ আৱৰ্জনা বহুত বেছি দেখা যায় গতিকে ইয়াক ৰোধ কৰিবলৈ সকলোৰে সহযোগিতাৰ প্ৰয়োজন হয়।
উম হু হয় হয়।
প্ৰতিজন নাগৰিক যাতে নাগৰিকে সচেতন হ'ব লাগিব আৰু কাৰণ সৰু সৰু পদক্ষ ক্ষেপ ডাঙৰ পৰিৱৰ্তন আনিব পাৰে, সেই আমি সকলোৱে সচাগ হৈ থাকিব লাগিব।
হয় হয়। আৰু যদি প্ৰতিজন মানুহে মানে নিজৰ দায়িত্ব পালন কৰে তেন্তে আমি মানে প্লাষ্টিক মুুক্ত আৰু সু সুস্থ্য পৰিৱেশ গঢ়ি তুলিব পাৰিম।
হয় হয়।
গোটেই বন্ধু আজিৰ পৰা তোমাৰ বহুত কথা শিকিলোঁ
হয় হয়।
আমি পিছত আৰু বেলেগ এট তা অধ্যাই আলোচনা কৰিম। ধন্যবাদ বন্ধু উম।